হেল্ল'।
হুম হেৰি এইটো কি বুলি কয়? ক'ত ফুৰিবলৈ যাবা এতিয়া?
মই যাম গুৱাহাটীলৈ।
গুৱাহাটীত এনে কি চাবলগীয়া জেগা কি আছে?
গুৱাহাটী চাবলগীয়া জগাটো গম নাপাওঁ, কিন্তু মই পঢ়িবলৈ যাম। অফকৰ্চ মানে, পোন্ধৰ তাৰিখে মোৰ স্পৰ্ট এডমিশ্যন আছে। সেই স্পৰ্ট এডমিশ্যন কৰিব যাম। আজিটো ছেকেণ্ড লিষ্ট ওলালেই ন? বে। তাকে।
এডমিশ্যন কিহত কিহত লৈছিলা?
এডমিশন মানে, এপ্লাই কৰিছিলোঁ তোমাৰ আ মেজৰ তোমাৰ এইচ আৰ এমত কৰিছিলোঁ। পিছত আকৌ তোমাৰ এম এম এ মেপ মাৰ্কেটিং মেনেজমেণ্টত পিছত আকৌ তোমাৰ একাউণ্টেঞ্চিত
কি দৰং আৰু তেজপুৰ কলেজত দিছিলা নে?
নাই দিয়া, নাই দিয়া গুৱাহাটীত কমাৰ্চ কলেজত দিছোঁ, কে চি দাসত দিছোঁ, আকৌ নগাঁও কমাৰ্চ কলেজত দিছিলোঁ।
অ তোমাৰ ঘৰ ক'ত?
মোৰ ঘৰ কলিয়াবৰ।
উম
কি কৰি আছা?
সেয়া এনেই বহি আছোঁ। তাৰপিছত সেয়া আৰু
তুমি ক'ত ফুৰিব যাবা?
তাকে ফুৰিবলৈ কি যাবা? আজি ছেকেণ্ড লিষ্ট ওলাইছে। মোৰ বাৰু ফাৰ লিষ্টত নাম ওলাল, তাৰপিছত এডমিশ্যন ললোঁ বাৰু
অ তুমি ক' ক'ত থাকা এনে?
এ তেজপুৰত।
আচ্ছা দৰঙত ললা নেকি?
নাই নাই তেজপুৰ কলেজত। আহিল। তেজপুৰ কলেজতে লৈ ললোঁ। দৰঙত কাটঅফ বহুত বেছি মাৰেযে
বহুত বহুত এতিয়া গুৱাহাটীৰ যু ফুৰিব পৰা জগাটো বহুত আছে। আকৌ শিকিব পাৰো বহুত আছে। ফুৰিব পৰাাল জেগাতো বহুত আছে বহুত ডাঙৰ ন জাগাটো
উম।
বাকী তাক বহুত কিবা কিবি কৰিব পাৰি ৱৰ্কশ্বপ আকৌ ইণ্টাৰ্ণশ্বিপ সেয়া বহুত কিবা কিবি আছে তাত, ফুৰিব পৰা জেগা বহুত তাত।
গুৱাহাটীৰ ছাইেন্ঞ্চ মিউজিয়ামটোহে চাবলৈ মন আছিলে।
গুৱাহাটী ছাইন্ঞ্চ মিউজিয়ামতটো মোৰো মন আছে সেয়া চামগে আৰু। আৰু ইভিনিং টাইমত যে তাত ফাষ্টফুড ষ্টলখিনি বহাইজে বহুত ফেঞ্চি টাইপ। তাত বহুত এফৰ্ডেবুল প্ৰাইজত বহুত কিবা কিবি পাৰি খাবলৈ।
উম মানে জেগাাবিলাক চাই ভাল লাগে ন এতিয়া চাই মিউজিয়াম ধৰা তাৰপিছত আৰু কিবা আৰু কিবা কিবি আছিল নহয় জেগা
অ গণেশগুৰি
অ
আকৌ তোমাৰ। এ কিবা কিবি ফ্লাইঅভাৰ আ কৌ তাত বাই বাইকাৰছৰ গেৰেজ খিনি বহুত বেছি।
অ অ।
গেৰেজখিনি বহুত ফেচিলিটেড হয় তাত। তেনেকুৱা বহুত মানুহ আছে বাৰু তাত। তাতো বহুত মানুহ বাহিৰত পা আহে বাৰু পঢ়িবলে।
অ।
ফেচিলিটি তেনেকুৱা পাই ন তেনেকা আজি এতিয়া ডাউনটাউন
অ অ ডাউন টাউন ইউনিভাৰ্চিটি অ।
ৰয়েল ৰয়েল গ্ল'বল ইউনিভাৰ্চিটিখন বহুত এক্সপেঞ্চিভ।
অঅ
প্ৰাইভেটত পঢ়া পৰা স্কুল মানে কলেজ টাইপ মানে নেৰিম কমাৰ্চ কলেজ টো বহুত এফৰ্ডেবল। তাত ধৰা তোমাৰ ওৱান পইণ্ট ফাইভ লেখত মানে তোমাৰ বছৰিকীয়া যাব।
হম।
নেৰিমখনৰ কথা কৈছোঁ। আৰু তোমাৰ এ খত তোমাৰ দুই লাখকে যাব, আৰু ৰয়েলখনত যাব তোমাৰ চাৰি লাখকে, বছৰত।
তুমি মানে হায়াৰ ছেকেণ্ডৰী কমাৰ্চ লৈছিলা?
হয়।
উম।
মই আকৌ বাৰু আৰ্টছৰ দেই।
অ', আৰ্টছৰ নেকি।
উম।
ক'পা পঢ়িছিলা?।
মই তোমাৰ এচ এছ জেবি।
আচ্ছা, মই ইনস্পায়াৰ এডেমি পৰা পঢ়িছিলো।
অ', অ', ইনস্পায়াৰ পৰা।
অ', ইনস্পায়াৰ একাডেমি পৰা পঢ়িছিলো। বাকী কি কৰি আছা এতিয়া মানে? কি এতিয়া এনেই ফ্ৰী আছা?
অ', এনেই। নাই-নাই এতিয়া ক'ত ক্ৰিকেট খেলিবা এতিয়া এয়া, এডমিশনৰ কাৰণে লাগি থাকোতেই গৈছে, চিন্তা মূৰত
আজি ওলাইছে যে মোৰ মোৰ কিবা এটা ভুল হ'ল জানা, কে চি ডাছৰ যোনটো ফৰ্মটো আছিলে ভূল হ'ল, তো মই এতিয়া কাৰেকশ্যন উইণ্ডটো খুলিব খুলিব নাই সেয়া মাথা মাৰি আছো, তেৰ তাৰিখে খুলিব বুলি কৈ আছে। তাকে যাবা এতিয়া তাত যদি কাৰেকশ্যন উইণ্ড'টো খুলি দিওঁ তেতিয়া মই চি ন, এছ চি ছেভেণ্টি টু পাৰ্চেণ্ট। টপ গৈছে তোমাৰ এছ চি তোমাৰ ফিফটি নাইনলৈকে গৈছে, ফিফটি ছিক্সলৈকে গৈছে।
উম।
মাৰ্কেটিং মেনেজমেনট, তো মই আৰামছে পাই যাব লাগ কিন্তু মোৰ, কিন্তু মোৰ ফাইনেন্সো দি ৰাখি জানা ফাইনেন্স
অ'। স্পটত ট্ৰাই কৰি দিবাগৈ আৰু।
এই স্পটত দিব লাগিব, এই স্পটত ভাল নালাগে ঐ বহি থাকিব লাগে কিবা
সেইটো হয় বাৰু, স্পটত আৰু তোমাৰ, ভাগ্যৰ খেলাহে।
ভাগ্য, তেতিয়াও চিনাকি আছে বাৰু কি হয় বা তাতে। তেনেকুৱা চিনাকি থাকিব লাগে, তেতিয়া ইমান এটা অসুবিধা নহয়।
উম, এতিয়া মোৰো দৰঙত, এতিয়া মোৰো দৰঙত মন আছিলে কিন্তু কি কৰিবা পাৰ্চেন্টেজেই খাই দিলে নহয়। ছেভেন্টি ফাইভ পইণ্ট টু জিৰ'।
এয়া, হৈ যায়, আৰ্টচৰ লাগে বাৰু জেনেৰেল নেকি?
নহয় নহয়, অ' বি চি।
অ'বিচি, অ'বিচি আৰু অলপ পালে চেভেণ্টি নাইন এনে ছেভেণ্টি নাইন এইট।
মানে এইটি ক্ৰচ কৰা হয়, কথা নাছিলে?
উম।
এইটটি ক্ৰচ নাই কৰা যে। উম।
বাকী ঘৰত কোন কোন আছে?
ঘৰত কি আৰু মা পাপা, ভণ্টি।
অ, এতিয়া তুমি কি লৈ পঢ়িবা বুলি ভাবিছা। কি মেজৰলৈ পঢ়িবা?
হিষ্ট্ৰীত মেজৰ লম। মই এডমিচন ল'লোৱ হিষ্ট্ৰত বাৰু।
আচ্ছা, আচ্ছা, আচ্ছা
বাকী কিবা, বাকী কিবা খোৱা। কিবা এটা কোৱাচোন কি খোৱা? কিবা খাবলৈ ভাল বস্তু সেইটো কি আছে?
ভাব খাবলৈ ভাল বস্তু ত। বহুত কিবা কিবি আছে জিম এতিয়া জিম যদি যোৱা তেতিয়া প্ৰটিন ইনটেক কৰিবলৈ বহুত কিবা কিবি আছে। মাংস খালে প্ৰটিন ইনটেকটো নহয় মানে। তুমি যদি চয়াৰা যাও মানে চয়াবিন সেয়া খোৱা যদি তেতিয়া মাংসতকে বেছি প্ৰটিন আৰু মিনাৰে পাবা।
উ, তুমি কি জিম, চিম কৰিছা নেকি?
অ, কৰি আছো বাৰু।
সেইটো কাৰণেহে জানা। মই এই একদম একো নাজানো। জিম কৰিলে কি, কি খাব লাগে? মই জিম যোৱাই নাই।
ফাষ্টফুড খোৱা নাই নাই তুমি উ
ফাষ্টফুড খাওঁ বহুত ফুড খাওঁ এতিয়া এইকেইদিন মানে পৰীক্ষা দিয়াৰ পৰা মই জিম যোৱা নাইতো ত সেয়া মানে ইণ্টেক্ হৈ আছে ফাফুডবোৰ
উম ফাংচন চাংচন চাইছা নাই
ফাংচন হ'ব বিশ তাৰিখে মানে ফাংচন হ'ব
কত
এয়া আমাৰ কলিয়াবৰ কলিয়াবৰতে হ'ব কলিযাবৰেহে মই
আহ
গৰিমা আহে বোলে তাকেই
অ কি কমিটি লৰা নেকি তুমি
আহ
উম উযাই
এজেপি এজেপি ধৰা এতিয়া তোমাৰ গা়এ কি কয় কালি বোলে গা গাড়ী নতুন গাড়ী ওলাইছে বোলে মাৰ্কেটত। চেজা বুলি, গাড়ী গাড়ী নতুন গাড়ী মডেল।
সেয়া চাবলৈ টাইমে নোপোৱাই গম পোৱা, তুমি কি কৈছা, ৰিজাল্ট এয়াৰ তোমাৰ মেৰিট লিষ্টৰ সেগাল ফৰ্ম ফিল আপ বা কি কি কৰোতে যায় হেই।
সেয়াতো টাইম যাবই।
সেইগাল জেৰক্স কৰা, আকৌ এতিয়া নতুনকে এটা ওলাইছে এন চি এল বনাব লাগে, দেই।
এতিয়া দৰঙত দৰঙত কম্পালচৰি কৰি দিলে।
কম ভাল
উম, তাত কম্পালচৰি কৰি দিলে।
তোমাৰ নেট বেয়া ন? তোমাৰ নেট বেয়া।
ন নাই শুনিব
নেটৱৰ্ক প্রবলেম দি আছে।
এতিয়া শুনি পাইছা?
অ, পাইছোঁ।
পাইছা নে?
আ।
হেল্ল'।
হেল্ল'।
পাইছানে?
অ, অ।
অ। তেনেকুৱাই আৰু পেঞ্চিলটো দৰকাৰ হয় এতিয়া আৰু।
উম।
পেঞ্চিলটো ওলাব পৰাও ইজি নহয়তো ৱা।
অ, তাকে, তোমাৰ এসপ্তাহ, এসপ্তাহ মানেই লাগে এন চি ওলাব
অ, এনেও ওলাই যাব পাৰি কিন্তু পইচা লাগিব না, এটা এনচেল ওলাব দচ হাজাৰ টকা দিব লাগিব এটা মানুহক। চিনাকি ডি চি অফিচত গৈ- এয়া কাষ্ট চাৰ্টিফিকেট ওলোৱা, আকো তোমাৰ ইনকাম চাৰ্টিফিকেট ওলোৱা। পিছত তাত ডিটেইল- দিয়া- চব সেয়া কৰিব লাগিব। বহুত জেমেলা।
দচ মিনিট হলে কাটি দিবা দেই ফোনটো।
অ, অ হোৱা নাই বাৰু, দচ মিনিট নহয় অলপ টাইম ৰখিব কৈছে। বিচ ছেকেণ্ড মান। আমাৰ উ-আটো বেছি হৈছে জানা। এই প-পইচাটো কি এইটো ডাইৰেক্ট সোমাব? শু নেকি এতিয়া?
সেইটো নাজানো দেই। সেই ডাইৰেক্ সোমাব বুলি- কি কৈছিলে বাৰু?
অ- চাওঁচো চোন কি হয়! সোমালতো ভালেই হয়।
সেইটোতো মইও কৰিম বাৰু।
হৈছে, পাইছে বোলে।
উম- উম- আমাক কি আৰু ম'ম' খাবলৈহে লাগে।
ম'ম' খাবই লাগে সেইটোৱে। হৈছে দিয়া তেনে হৈ গৈছে আৰু। ঠিক আছে।
ঠিক আছে